হেল্ল',
অ-অ-অ অহ', পাইছো -পাইছো।
অহ ', কি কৰি আছিলে?
এই, সেই কিতাপ এখনকে পঢ়ি আছিলো।
অ', -
এই', কবিতাৰ কিতাপ এখন, এইফালে বতৰটো মানে ক'লা- মূলা কৰি আছে, বৰষুণ দিওঁ- দিওঁ কৰি আছে কিন্তু দিয়া নাই। আৰু অলপ- অলপ অলপ বত, প্ৰথমতে অলপ উম ', ঢেৰেকণি মাৰিছিলে, এতিয়া ঢেৰেকণিও নাই।
অহ',
হয়তো বৰষুণ নাহিব। চাগে ইয়াত,
অ', নাই আমাৰ ফালে। জানে -নে ৰাতিপুৱা শুৱাপা উঠোতে একদম মানে ৰ'দ। তুম মানে, কৈছিলো টিকাফাটা ৰ'দ। সাংঘাতিক আৰু ভাবিলো কাপোৰ অলপ ধুই দিওঁ, ধুই দিলো তাৰপিছতে আপ আপোনাৰ ঠিকে থাকিলে এটা, দেৰটামান বজালৈকে ৰ'দেই আৰু তাৰপিছত আৰু লাহে লাহে বতৰটো একদম মানে বেলেগ ধৰণৰ কৰি আহিলে তাৰপিছতে, অলপ পাছতে একদম বতৰে গুজৰিছে একদম গুজৰি গুমৰি ঢেৰেকনি মাৰি আহিছে, তাৰপিছত মানুহ এঘৰত আছিলে এটা সকাম তালৈ গলো তাতে গৈ পেলাই একদম মানে ধুমুহা বতাহ বৰষুণ আহি গল নহয় এনেকুৱা বতাহ মাৰিছে মানে আপোনাৰ কেম
অ ইয়াত এইবিলাক একো নাই অ ইয়াত অকমান এনে বত তাহ অল বাহিৰত নাম দিছিলে নে সেইটো ধুনীয়া বতাহৰ আৰু মানে গৰমৰ বতাহ মানে সেইটো পোৱা তাৰপিছত এতিয়া বৰষু নিদিলে নহয় নাহিব চাগে বৰষুণ বেলেগত দিছে মানে এই টাউনত বৰষুণ
হয় ইয়াতে আপোনাৰ একেবাৰে ডাঙৰ ডাঙৰ মানে একদম বতাহ মাৰি একে বৰষুণতটো বহুত ডাঙৰকে আহিছে তাৰমানে কেনেকুৱা হৈছে জানে নে আ মানে আগবেলা ভাগত মানে এনেকুৱা গৰম পৰিছে থাকিব নোৱাৰে মানে গৰমটোত অসজ্য আৰু পিছবেলা এতিয়া দেখিছে নে ঠাণ্ডা আপুনি এখন গাত কাপ কাপোৰ লৈ পেলাইহে শুই থাকিব লগা নিচিনা হৈছে মানে আগবেলা যদি একে সাংঘাত, আ কি কৈছে? নাই-নাই-নাই, মানে আপুনি ফেন চলা আপোনাৰ ঠাণ্ডা লাগে
অ ইয়াত আকৌ নাই ইয়াত গৰমতটোও আছে ছে মানে ধৰা ভিতৰত গৰমতটো আছে বাহিৰত ধৰা বাৰাণ্ডাত বহিলে ধৰা নালাগে আৰু কিন্তু ভিতৰত গৰমটো আছে
তাকে ভাবি আছো মানে জলবায়ুতো হৈছে কি। মানে এই গৰম এই ঠাণ্ডা আগবেলা যদি গৰম আপুনি গৰমত থাকিবও নোৱাৰি ফেন পাছত চলাই আপুনি থাকিব নোৱাৰে। বহুতে আকৌ এচি চেচিও চলাই লৈছে। কিন্তু, ই হয় ই এতিয়া কিন্তু অ দেখিছো এতিয়া ঠাণ্ডা। আপুনি গাত কাপোৰ এখন লৈ শুই থাকক এনেকুৱা অৱস্থা হৈছে, এতিয়া মানে ভাবিছো কম্বল লম নে সুমুৱাম?
অ', মই ক কালি কম্বল বিলাক ৰ'দত দি পেলাই সোমোৱালো এখন পাতলা এখন থৈ দিছো মানে মই কুলাৰ টো চলাও যে এতিয়া আকৌ ঠাণ্ডা লাগে। উ, উম তেতিয়া সেইকাৰণে লবলে থৈ দিছো কাষত এখন
হয় হয়, এতিয়া মানে সিদিনাখন ওলাই গৈছিলো অলপ। মানে ইনে আৰু আপোনাৰ ৰাস্তাৰ ৰাস্তাই মানে গাড়ী লৈ পেলাই অলপ মানে অকমান ফুৰি আহো বুলি বাপৰে আপোনাৰ গৰম কি গৰম, আপুনি থাকিব নোৱাৰে ইমান গৰম লাগে। আপুনি মানে গাড়ীৰ ভিতৰত আপুনি এচি চলাইয়ো মানে এনেকুৱা লাগিছে এচি টো মানে গৰম হৈ গৈছে নেকি, এনেকুৱা আৰু আজিকালি হ'বই দিয়ক ককচোন আৰু ইমান বিলাক আপোনাৰ মানে ৰাস্তা চাস্তা কিবা কিবি বনাই আছে সেইকাৰণে আপোনাৰ ডাঙৰ-ডাঙৰ গছবোৰ যে, কাটি কাটি
অ', গছটো নাইকিয়াই হৈ গল ন? গছ বিলাক কাটিলে, কিমান গছ কাটিলে এতিয়া গছ নাইকিয়াৰ কাৰণেতো এইটো অৱস্থা। আৰু খুব মানে ধূলি গোটেই এই আমাৰ এই নগাঁও বিৰাত ধূলি। তুমি মানে মৰাটো ওলাই গ'লে গোটেই এ কাহ হৈ পেলাই মোৰ একেবাৰে বুকুত মানে এনেকুৱা, অ', ধূলি জমা হৈছিলে নেকি, অকমান দুদিন মান মানে বুকুত মানে এনেকুৱা লাগে যে কিবা এটা যেন লাগি আছে। মই মানে কিবা এনেকুৱা ধৰা ব্ৰাছ টা লৈ পেলাই যে একদম পুৰা ঘঁহি পেলাই উলিয়াই আনিম তেনেকুৱা লাগিছিলে তাৰ পাছত আৰু ভাব বোলো মই মাক্ক নমৰাৰাকে কতো নোলাউ মই মাস্ক এতিয়া মাস্ক মাৰিয়ে যাওঁ গম পোৱা নে যিমানে গৰমৰ মানে ধূলিতটো সোমাই যায় মানে সোমাই গৈ পেলাই কাহী অৱ অবস্থা নাইকিয়া হৈছিলে বুকুতে এইকনতে লাগি লাগি আছে কিবা কিবি ত যেতিয়াৰ পৰা মই মাক্সখন মাৰিলো তেতিয়া তাৰ মানে মোৰ ভাল হৈ মই তো এইবা ভাবছো মাস্ক নামৰাকে মই অ কতো না ওলাই যাব নোৱাৰা তুমি পদূুলিলে ওলাই ওলাই যাব নোৱাৰা বিৰাট ধুলি উম অকল এইটো মানে প্ৰদূৰ্ষণৰ কাৰণে হৈছে গোটেই গছ কটা গোটেই প্ৰদূৰ্ষন উ এতিয়া বৰষুণতটো হৈ আগতে ধৰা বৰষুণতটো ফালে ইমান ধূল বিলাক ন থাকে বৰষুণ টো হবলৈ নেপায় এতিয়া তোমালোকৰো এজাক বৰষুণ আহিলে ধৰ তেনেহ'লে অলপ ধুলি খিনি গল ন
ধুলি টো গুচি যায় হয়
নাহিলে নাই
হয় হয় হয় তাৰ মানে কি হৈছে এতিয়া আপোনাৰ গছ গছনিবোৰ কাটি পেলাইছে যে কটাৰ কাৰণেই এতিয়া মানে গৰমতটো আমাৰ মানে বেছি অসহ্যকৰ হৈ গৈছে আৰু আপোনাৰ অ আৰু কিছুমান ধৰক এতিয়া মাজে মাজে আপোনাৰ ৰাস্তা মাজে মাজে ধৰক অহ ক গছ গছনি সৰু পুৰা মানে এইবিলাক ৰাস্তাটো বনোৱাৰ পাছত আকৌ ৰুইছেও
সেইবিলাক ফুলৰ নিচিনা গছ সৰু সৰু গছে উম
কিন্তু আপোনাৰ যিযো যিটো বস্তু মানে মাত টি গোটেই মানে ধৰি ৰাখে মানে শিপা সতি মানে সেই ডাঙৰ ডাঙৰ গছবোৰ আপোনাৰ এই বেছিদিন হোৱা নাই কাটি পেলাইছে দেখিবলৈ ইমান বেয়া লাগিছে নহয়
মই আজি দেখিছেো দীপৰ বিলতো গছ কাটি চেগে নেকি
কৈছোঁ বহুত কাটি দিলে কাটি দিলে বিহত বেয়া লাগিছে আগতে সেই কেইজোপাই ইমান ইমান চাহ দিয়ে নহয় ইমান ভাল লাগে আৰু বতাহ চত বতাহ মাৰে মই সেইফালে মানে গৈছো ধুনীয়া লাগে মাত সেই পৰিৱেশটো মানে, সচাকে ভাল লাগে। কিন্তু এতিয়া সেই পৰিৱেশটো এতিয়া নাইকিয়া হৈ গল সম্ভৱ কিবা বেলেগ কিবা বনাব নেকি? হয়-হয়-হয়-হয়, বহুত ধুনীয়া পৰিৱেশ এটা আছে এই পৰিৱেশটো মানে আপুনি আবেলি সময়ত গলে বৰ ভাল লাগে হয়-হয়, এ অকল সেয়ে নহয় আপোনাৰ উজনিৰ ফালেওচোন কম গছ কাটিছে নে?
গোটেই খিনিয়ে কাটিলে মানে সেইইফালে এনে কিন্তু দ্বীপৰ বিলৰ ফালে কি বনাই, সেই জেগাতটো মানে তেনেকে ৰাখিব লাগে ন জলাসয় টাইপত ধুনীয়া এই প্ৰাকৃতিক পৰিৱেশটো অনন্তত ৰাখ ৰাখিব লাগে, কিয় কাটিলে জানো?
হয়-হয়-হয়, কিন্তু এটা কথা বহুত পানী হৈ গ'লে মোৰ-মোৰ মানে সন্দেহ হৈছে আৰু। পিছত মানে সেই পানীত তটো ইফালে ৰাস্তাৰ ফালে সিফালে পাৰ হৈ পেলাই মানে বানপানীৰ নিচিনা হৈ যাব, ওচৰে-পাচৰে জেগা ঠাইবোৰত আৰু। মানে পানী বানপানী টাইপ মানে হৈ যাবগৈ মোৰ তেনেকুৱ হে লাগিছে। মানে কাৰণ গছকিজোপাই বস্তুতো ধৰি ৰা ৰাখিছিল ন মানে এটা হেৰিত মুঠি মাৰি হয়। এইটো মানে কিবা বেলেগে হ'বগৈ যদিহে চ মানে চৰকাৰ চৰকাৰে কিবা বৱস্থা ভাল ব্যৱস্থা নকৰে, তেতিয়াহলে বেলেগ সাধাৰণ মানুহ খিনিৰ কিন্তু অসুবিধা হ'ব। এতিয়া কি কৰিব গৈছে, সেই টো গম পোৱা নাই বাৰু। কিন্তু গছ-গছনিবোৰ সাধাৰণতে ধপ ভালকে ৰাখিব লাগে মই ভাবো আৰু। গছ-গছনি, গছ-গছ গছ- গছনি নহলেচোন মানুহে জীয়াই থাকিবলৈ অসুবিধা হৈ যাব।
নহয় আমেৰিকাতো দেখিছিলো গছ বিলাক এনেকে দাঙি-দাঙি নি পেলাই দেখায়ে, কেতিয়াবা আমেৰিকাত মানে এ ক গছিলাক এনেক দাঙি পেলাই যায়, গুৰি আনিব আকৌ বেলেগত মানে দি দিয়ে তাত। নেকাতেটো গছ ইমান ডাঙৰ নহয়। অ', এগৰাকী আগতে আমাৰ অসমীয়া মানুহৰ গৰাকী এটা দেখাই আছিলে যে আমাক গছ হেৰি কৰিবলৈ এনেকা হেৰিয়াত আকৌ আবেদন কৰিছে তাৰ পা তেওঁলোকে গছজোপা আহি পেলাই দাঙি পেলাই লৈ গৈছে ইফালে আকৌ ৰুই দিছে, একদম ডাঙৰ গছ আমাৰ ইয়াতো তেনেকুৱা কৰিব পাৰিলে হয়।
অ' পাৰিলে হয়। নাই এইবোৰ কৰি থাকিব কাৰণে সময়ে নাই চাগৈ। হয় তেওঁলোকৰ হয় চাগে নাজানো আৰু কি কাৰণে।
সেইটো কিন্তু আজি বেছি বেয়া লাগিছে দীপৰ বিলৰ গছ গজোপা মানে সেই পাত খেতি পৰিৱেশৰ গছ কেইজোপা কি কাৰণে কাটিলে? এইটো প্ৰাকৃতিক পৰিৱেশ এইটো বা ৰাস্তা বহলাবৰ কাৰণে এনেকুৱা কৰিলে এই টো বা দ্ীপৰ বিলৰ গছ বিলাক কাতি পেলালে। ইমান ধুনীয়া পৰিৱেশৰ গছবিলাক কাটি পেলাইছে।
অ বেয়া লাগে ভাই, এনেকে কৰি থাকিলে উম উম উম হয় দিয়ক আপোনাৰ এতিয়া গছ গছ গছনি ৰুবহে হৈছে আৰু মানে, মানে, যদি আপুনি গছ পুলি ৰুই নথয় পিছলৈ কিন্তু বহুত অসুবিধা হব কিন্তু বৰষুণটো আপোনাৰ এয় পৰিব নাইকিয়া হৈ যাব। এনেকুৱা হবগৈ কিছুমান জেগাত বৰষুণ খুন্দিয়ে আৰু কিছুমান জেগাত বৰষুণ। ফোনটো নিদিয়ে এনেকুৱা হৈছে ব আগতে টো সমানেই বৰষুণ। পৰিছিল সকলো জেগাতে হয়নে, অ' এতিয়া আ জিকালি নাই আৰু যদি এইখিনি ঠাইত বৰষুণ দিছে, ক অ' সেইখিনিত বোলে নাই। এনেকুৱা, এফালে বোলে ৰ'দ এফালে বোলে বৰষুণ।
এতিয়া ধৰা, আগতে মানে এক নং ৱ্ডত বোলে বৰষুণ দি আছে এ দুই নংৰ ৱ্ডত বৰষুণ নাই
হয় নাই অ তেনেকুৱাই হৈছে হ'বই তেনেকুৱা পৰিৱেশটোৱে তেনেকুৱা কৰি পেলাইছে যে মানুহৰ গাতো ভুল আছে দিয়কচোন মানুহ বিলাকেও গছ পুলি নোোৰোৱা হৈছে আজিকালি কাটি, কাটি পেলাই। গছে, যে মানুহক যে জীৱন বচাই সেইটো কথা মানুহৰ মানে মনত নাথাকেই তেওঁলোকে পাহৰিয়ে যায়। হয়, কিমান মানে গছে আমাক কিমান সুবিধা প্ৰদান কৰে। সেইবিলাক মানে মানুহবোৰে বুজিয়ে নেপায়
নহয় আকৌ এতিয়া গছ পুলি ৰোৱা ন নহয় তেওঁ অ, নহয় নহয় চৰকাৰে এতিয়া গছ পুলি যিটো অভিযান তুলি পেলাই এনেকে দিবলৈ কয় তাতো গছ এজোপা এজোপাও বচা নাই ন যেতিয়া তেতিয়া যে গছ ৰুলে নহ'ব নহয় ন, অ গছ পুলি ৰুই ৰুই যে ফটো দৰিবলে যে ইমানবোৰ কৰিছিলে এনেকে গছপুলিও যে দিলে কেইটা গছপুলা বচাব পাৰিলে বাৰু ন নাই পৰাটো স্কুল বিলাকলৈও দিছিল এইফালে বহুত বহুত গছ গোটেই গাঁৱৰ মানহবিলাককো এনেকুৱা গোটবিলাককো গছ পুলি এটা ৰুই ৰুই ফটো তুলিবলৈ দিছিলে যে অ কাৰোতো গছ পুলি বচা একন নহলে যে বহুত গছ হ'ব লাগিছিলে ন যিমান খিনি হ'ল তুমি ভাবা চোৱাচোন কিমান গছ হ'ব লাগিছিলে এই গোটেইখনতে এই আজি এব--ছ দু বছৰতো অকমান বাঢ়িলে যথেষ্ট বাঢ়ে দুবছৰ দিন ধৰি দেখোন এইবিলাক কৰি আছে ভেকু ভাও টাইপৰ একো এ হোৱা নাই আৰু কেতিয়াবা কিছু কিছুমান গছ যে শিপাডাল নাথাকেই অ ওপৰৰ এখন ডাল দুটামান কাটি কাটি মানে এনেকে যে গছ পুলিবোৰ যে বিলাই ডাল দুটামান থাকে তলত তিপা চিপা নাথাকে ক'ৰ পৰা হ'ব চব মৰি মৰি গৈছে
অ হয়ে এতিয়া আমিয়ে ৰুব লাগিব আৰু স চবেই এনেকে মিলি জুলি তেনেকেই কৰি থাকিব শিকিব লাগিব আৰু
ঠিকে আছে বাৰু হ'ব দিয়ক মোৰ আৰু কাম এটা আছে মই আপোনাক পাছত ফোন কৰিম দিয়ক ৰাখিছো এতিয়া অঁ অঁ অঁ